মই বহুত ভাল আছো, তুমি কোৱা।
মোৰো ভালেই আছো আৰু, এতিয়া আহাৰ গ্ৰহণ কৰিলা নাই?
উম, আহাৰ গ্ৰহণ অথনি মানে হোটেলত পৰঠা খাই আহিছিলো।
আচ্ছা কি হোটেলত পৰঠা খালা কিমানকে লৈছে কি পৰঠা খাইচা?
মানে এগ্ পৰঠা খাইছো, তোমাৰ চৱজি আছিলে তোমাৰ ৰাজমাহ আৰু এইটো বুট মটৰৰ চবজি। তাত এ কিবা চাটনি দিছিলে।
অঁ, অঁ কিমান চল্লিছ টকা লৈছে, ঠিকেই আছে তেতিয়া। মানে এনেই ইমান মানে লয় ন নৰ্মেল ত্ৰিশ চল্লিশ টকাই লয় পৰঠাত আজিকালি।
উম, তত্ৰিশ চল্লিশ টকা লয়। এ, আজিকালি পৰঠা পোৱা ভাল পৰঠা পোৱাও বহুত উম, মানে জুলুম হৈ গৈছে মানে ক, কতো ভাল পৰঠাও মানে নাপায়।
সেইটোৱে, সেইটোৱে।
নি, নি, নিৰ্দিষ্ট কিছুমান দোকানতে পায়।
অঁ, অ মই মানে এটা তোমাৰ পৰা পৰামৰ্শ এটা ল'বলে বুলিহে ফোন কৰিলো।
কি নিশ্চয়, কি পৰামৰ্শ কোৱাচোন।
অঁ, মই মানে নতুন মোবাইল এটা কিনিম বুলি ভাবিছো কিন্তু এতিয়া কোনটো মোবাইল লম বুজি পোৱা নাই সেইকাৰণে তোমাকে সুধি লওঁ বুলি ভাবিছো কিবা কোঁৱাই বা মানে মোবাইলৰ বিষয়ে অলপ, জানা নহয় তুমি
অ' অ' তোমাৰ বাজেট নো কিমান নো?
এতিয়া ইমান বেছি বাজেট নহয় মানে একদম মিড ৰেঞ্জত তোমাৰ বিশ হাজাৰৰ পৰা ত্ৰিছ হোজাৰ টকাৰ ভিতৰত মোবাইল এটা ল'ম বুলি ভাবিছোঁ আৰু
অ' তেন্তে তুমি বহুত ভাল বিকল্প পাবা বুজিছা নাই এনেই ফোনটো তুমি কি কিহৰ কি কামৰ বাবে ব্যৱহাৰ ব্যৱহাৰ কৰিম বুলি ভাবিছা?
ফোন মানে মোৰ কেমেৰা লাগে আৰু ভিডিঅ' চিডিঅ' কৰিম এনেকে তাৰ পৰা ভিডিঅ' চাবল এনেকে ইউটিউবত তাৰ পৰা অনলাইন ক্লাছো আছে ন গেমো খেলো ন মই অলপ অলপ গেম চেম খেলিবলৈও অলপ ভাল মানে আৰু মোবাইল এটা লাগে আৰু
অ' তেন্তে তুমি কেমেৰা বেটাৰী আৰু প্ৰচেচাৰ ভাল থকা ফোনটো ল'ব লাগিব বুজিছানে
অ অ মানে কেমেৰা ক্ষেত্ৰত কিমান মেগাপিক্সেল মান যথেষ্ট আজিকালি বহুত কেইটা শুনি আছো মানে দুশ শ, কিমান মেগাপিক্সেলৰ মোবাইলো ওলাইছে। ফৰ্টিএইতো আছে বোলে, এশ আঠ নে কিমান মেগাপিক্সেলৰ কেমেৰাও আছে।
চোৱাচোন মানে মেগা পিক্সেল চা মেগা পিক্সেল চাই একো কাম নাই মানে কেমেৰা কেমেৰাৰ যোনটো গুণ আৰু অপ্টিমাইজেচনৰ ওপৰতে কথা আছে বুজিছানে নাই, চফ্টৱেৰটো কেনেকুৱা কেমেৰাৰ তাৰ ওপৰতে আজিকালি কথা আছে
এইটোহে নেকি, মই আকৌ ভাবিছিলো যিমান মেগাপিক্সেল বে হয়, কেমেৰাটো সিমানেই ভাল হয়, তাৰ কোৱালিটি বেছি ভাল হয়
এতিয়া চোৱা তোমাৰ এপেলৰ যি যোনবিলাক মোবাইল হয় ন সেইবিলাকৰ তোমাৰ কেমেৰা কেমেৰাত ফৰ্ট-ফৰ্টি এইট মেগা পিক্সেলেই থাকে ফৰ্টি এইট মেগাপিক্সেল থকাৰ পিছতো ইমান, ইমান ধুনীয়া ধুন
মেগা পিক্সেলৰ বুলি শুনিছিলো।
অ', ইমান কম থকাৰ পিছতো, ফটো গিটা ভাল আহে, হয় নহয় কোৱাচোন?
হয়, হয়, হয় হয়। কিমান মেগাপিক্সেল মান যথেষ্ট ইনে মানে মিথ লেণ্ড এটা মোবাইলৰ কাৰণে?
ফিফটি মেগ পিক্সেল ল'বা আৰু কেমেৰাটো যাতে অ আই এছ হয় মানে তোমাৰ অপটিমাইজেশচন, ভিডিঅ'ৰ অপ্টিমাইজেশচনটো ভাল হয়। অপটিকেল ইমেজ ষ্টেবিলিটিটো, অ'
ভিডঅ' কৰিলে তোমাৰ বেছি নলৰে আচ্ছা, শুনিছিলো বাৰু দেই মই। উম', বেটাৰি সেইটো কিমান মেগা পিক্সেল মান ল'লে ভাল হ'ব? মানে গেম-চেম খেলো ন
এ, বেটাৰী মেগা পিক্সেল নহয়, এম এইচ হয়।
অ', অ' ভুল হৈ গ'ল মোৰ ক্ষমা কৰি দিবা, মই পাহ, মানে ইমান নাজানো ন সেই কেনে, কিবা অ', মিলি এম্পেয়াৰত থাকে অ', ঠি ঠিকে আছে, কিমান মিলি এম পিয়াৰ মান ল'লে ভাল হ'ব বেটোৰী?
তুমি এতিয়াতো মেইনলি এতিয়া প্ৰায় ফ- ছহেজাৰ মেইনল এম্পিয়াৰ ওলাইছে, কিন্তু ছহেজাৰ মে ওলোৱা, কিছুমান ফুল মানে কেমেৰাৰ ক্ষেত্ৰত বেয়া থাকে, কিছুমান ফোন অ' মানে তোমাৰ ক্ষেত্ৰত ভাল থাকে হা। অ', হ, তুমি এনে পাঁচ মিলি এম পাঁচ হাজাৰ মিলি এমপাৰ ল'বা, কিয়নো সেইটো মিড ৰেঞ্জৰ ফোন হয় তাত কেমেৰাও ভাল থাকে, গেমিঙৰ কাৰণেও ভাল থাকে আৰু প্ৰচিজাৰো ভাল থাকে।
অ', অ', আজিকালি মানে পাই আছোঁ বহুত কেইটা মোবাইলত। কিছুমানে আঠ হাজাৰ সাত হাজাৰ মিলি এম পিয়াৰ, কিছুমানে দহ হাজাৰ মিলি এম পিয়াৰলৈকে উলিয়াইছে, উম', সেইটো বে বেক আপ দিব, কিন্তু বাকীবিলাক ইমান ভালে নচলিব চাগে ন?
অ', বাকীবিলাক ইমান ভালকে নচলিব।
উম', মানে মোবাইলটো অলপ মানে চাৰ্জিং স্পীডটো অকণমান ফাৰ্ষ্ট হ'লেও ভাল হয় ন, তে এতিয়া মানে বেছি, অ', এঘন্টাৰ ভিতৰত আৰু চাৰ্জ হ'লে সুবিধা হয়, তেনেকুৱা মোবাইল এটা বিচাৰি তুমি
উম', নিশ্চয় তুমি পঞ্চল্লিশ মিনিটৰ বা এঘণ্টাৰ ভিতৰত চাৰ্জ কৰিব পাৰিবা মোবাইলটো, মানে এতিয়া যোনবিলাক মোবাইল ওলাইছে ন সেইবিলাক মানে, অৱ তিমাইজেবল চাৰ্জিং থাকে মানে, তোমাৰ বল-তোমাৰ ভল্ট যিমান আছে ন, তাৰ ওপৰত বেচ কৰিবলৈ তোমাৰ চাৰ্জিংটো ফাৰ্ষ্ট বা শ্ল' হয়।
হয় নেকি? অ'। এতিয়া, ফাইভ জি ফোন, ফোন লওঁ নে, ফ'ৰজি ফোন লওঁ? এতিয়াটো দেখোঁ ফাইভ জি জামানা আহি আছে আৰু। ইমানো বেছি মানে, ইফেক্ট কৰোৱা নাই বুলিয়ে শুনিছোঁ দুইটা মোবাইলৰ ভিতৰত।
কিন্তু, ফ'ৰ জি ফোন আজিকালি ই ৰেলেভেণ্ট হৈ গৈছে বুজিছানে, আৰ, আৰু ফ'ৰ জি ফোন ইমান নাইয়ো আজিকালি। তুমি ফাইভ জি লোৱাই ভাল, আৰু পা পাছলৈ ফাইযি যুগে হয়।
সেইটোৱে আৰু মানে, বহুতে মই সুধিছিলোঁ ফাইভ জি ফোনৰ কথা। ফাইভ জি ফোন ল'বলৈ কৈ আছে, ইণ্টাৰনেটো বোলে কিবা ফাইভ জি আনলিমিটেড পায়, এটা নিৰ্দিষ্ট ৰিচাৰ্জ কৰাৰ পাছত।
উম, ইণ্টাৰনেটো আনলিমিটেড পাবা তুমি, তুমি আৰু তোমাৰ, তোমাৰ বহুত সুবিধাও হ'ব ন' ফাইভ জি ফোন ল'লে তোমাৰ বহুত তোমাৰ এপ্লিকেশ্যন বিলাক বা চফ্টৱেৰ বিলাক চলাবলৈ সুবিধা হ'ব।
আচ্ছা, আৰু কি এইটো কি বুলি কয় তোমাৰ মোবাইলৰ ৰেম আৰু যোনটো ৰ'ম ষ্টৰেজ, কিমান মান ল'ম বাৰু?
অ' তুমি ৰেম, ৰেমটো মিনিমাম এইট জিবি ল'বা, কিয়নো আজিকালি ছয় জিবি ল'লে ইমান ভাল নহয় তোমাৰ, অ' চ-মানে যোনটো প্ৰচেছাৰ অপটিমাইজেশ্যন হা সেইটো বেয়া হয়। তাহাত তোমাৰ ষ্টৰেজটো ওৱান টুৱেন্টি কেতিয়াও নোলাবা, ষ্টৰেজটো সোনকালে ফূল হৈ যায়। তুমি টু ফিফটি ছিক্স ল'বা, সেইটো
জি বি ল'ম বুলি ভাবি আছিলোঁ সেইটোৱে বেছি, এতিয়া ফোনটো মানে মোৰ কম ষ্টৰেজ ন'। আৰু বাৰে বাৰে হেঙাইও ফোনটো, সেইকাৰণে আৰু ভাবি আছোঁ এটা ভাল ফোন এটা লওঁ।
তুমি বৰ্তমান অ' কিমান ষ্টৰেজৰ ফোন ব্যৱহাৰ কৰি আছা?
এতিয়া মোৰ ষ্টৰেজটো হৈছে ছিক্সটি ফ'ৰ জি বি আৰু ৰেমটো তোমাৰ থ্ৰী জি বি। সেইকাৰণে বহুত হেঙাই, উম। ফোনটো মানে পুৰণাও হ'ল আৰু বহুত চাৰি বছৰ পুৰণা হ'ল।
অ' তেন্তে সলনি কৰা সময় হৈছে।
হয়, হয়, অ' অনলাইন কিনিম নে বাৰু মই অফলাইন দোকানৰ পৰা কিনিম? কি ভাবিছা চলিউচন এটা কোৱা?
দুইটাৰে সুবিধা আছে অনলাইনত অফাৰ পোৱা যায় আৰু তুমি অফলাইনত নিজে চাই চিতি হাতত লৈ কিনিব পাৰিবা।
মই দোকান গৈ চাই পেলাই সিদ্ধান্ত ল'ম নেকি মানে অনলাইনত ইমান ভৰসা নাই মোৰ আগত ত' আগতেও কিনা ইমান অভিজ্ঞতা নাইটো, কিবা অফাৰ চফাৰ থাকিবলৈও কিবা ক্ৰেডিট কাৰ্ড লাগে বোলে ক্ৰেডিট কাৰ্ডো নাই নহয় মোৰ।
অ' নহয়, নহয়, নহয় তোমাৰ ক্ৰেডিট কাৰ্ড, ক্ৰেডিট কাৰ্ড থাকিব নালাগে, আজিকালি তুমি মানে অনলাইনত ল'লে মানে তোমাৰ অ' ডাইৰেক্ট ফ্লিপকাৰ্টৰ পৰা ল'লে মানে তোমাৰ থ্ৰী টাইম যিটো কৰিবা, মানে ফার্ষ্টে তুমি এটা পেমেণ্ট কৰিব লাগিব। থ্ৰী টাইমছো পাবা, থ্ৰী টাইমছ এটা পেমেণ্ট বুলি থাকে, সেনেকেও পাবা নহ'লে তোমাৰ, আহ, কিছুমান তোমাৰ বাজেজ ফাইনেন্সৰ পৰা আগতে লোন লৈছে যদি অ' তে-তেতিয়া ল'ব পাৰিবা ডাইৰেক্ট অনলাইনৰ পৰা।
তেনেকে আগতে কিবা অনলাইনত বস্তু কিনি পোৱা নাই বোলো হ'লেও মানে ভয় এটা লাগে আৰু ইমান দামী মোবাইল এটা ল'ম বুলি ভাবিছোঁ। উম, মানে কিছুমানে মই দেখিছোঁ আগতে কিবা তেনেকে অনলাইনত বস্তু অৰ্ডাৰ দিওঁতে আহি দি অৰ্ডাৰ দিওঁতে কিবা এটা দিছে আহিছে বেলেগ ইটা আহে ফোনৰ সলনি তেনেকুৱা। বহুতে মানে চালাকি কৰিব পেলে, ঠগিবলৈ বিচাৰে। সেইটো যাতে নহয়ক, অ' লাগিলে দুটকা বেছি। দিম আৰু অফলাইনতে চাই মেলি ফোনটো ল'ম তেতিয়া বিলখনো পাম ভালকে।
উম' সেইটো তুমি ভাল ভাবিছা দেই, অফলাইনত ললে। মানে ভাল হয়, মানে তুমি ভাল ভাল ষ্টৰত গ'লে মানে ভাল ভাল অফাৰ দিয়ে। যোনবিলাক পুৰণি ডাঙৰ ষ্টৰ।
ডাঙৰ ষ্টৰত গ'লে ভাল ভাল অফাৰ পাম বাৰু।
অ' কিন্তু এটা কথা তুমি যেতিয়া অফলাইন ষ্টৰত যাবা ন, তাৰ আগতে। তুমি ৰিভিউ কেইটা চাই ল'বা, মোবাইলৰ ৰিভিউ কিন। কিয়নো, অফলাইন ষ্টৰত যোনবিলাক এইটো থাকে ন বেপাৰী বিলাক থাকে ন। সেইবিলাকে মানে প্ৰমোচনৰ কাৰণে যি টি ফোন ভাল বুলি কৈ দিয়ে।
সেইকাৰণে মই সেইকাৰণে তোমাক সুধিছো সুধিবলে লৈছো ন, মানে মই সেইহঁত সোধাগৈ নাই মই গম। পাওঁ নে। সিহতিতো, বেছি পেলাই নিজৰ বস্তু প্ৰডাক্ট বিক্ৰী কৰিবলৈতো সিহঁতি কিবা এটা ষ্ট্ৰেটেজি লগাবই।
আহ'।
উম' তুমি যে ফোন এটা কিনিছিলা এই। কিমাহ মানৰ আগত, এতিয়া কেনে চলি আছে কেমেৰা প্ৰচেছৰ?
এই বহুত ভাল চলি আছে তোমাৰ কেমেৰাও ভাল প্ৰচেজৰো ভাল আৰু তোমাৰ মোৰ চফ্টৱেৰ আপডেট। টো মাহে মাহে আহি থাকে তোমাৰ।
হয় নেকি? আচ্ছা এতিয়া। তোমাৰে ভাল আৰু দিয়া কি তোমাৰ ডিচপ্লেটো। মানে কিবা কি বুলি কয় এইটো, এল চি ডি আৰু কিবা এমলেড আছিলে ন, এমলেড এল চি ডি।
মানে এল চি ডিতকৈ।
অ' এমলেটো ভাল মানে ন?
অ এমোলটো ভাল মানে, এমোলতত তুমি ৰং বিলাক স্পষ্টকৈ দেখা পোৱা।
অঁ ময়ো পাইছিলোঁ কিবা, এম অ'লেট, অ'লেট এইটো এল চি ডিতকৈ ভাল বুলি।
আচ্ছা' অ সেইটোয়ে মানে, এল চি ডিত মানে তোমাৰ যোনবিলাক। টিভি থাকে ন। টিভিবোৰৰ কোৱালিটি ইমান ভাল নাথাকে মানে পিক্সেল বিলাক ডাঙৰ হয় যে। সেইকাৰণে তোমাৰ বেয়া বেয়া বেয়া পিক্সেল থাকে সেইকাৰণে তুমি এমলেড ল'ব লাগে। আজিকালি।
তাকে, আহ' আৰু এটা শুনাচোন কথা এটা।
উম' কোৱাচোন।
এতিয়া কোন মানে, ফোনটো ডিচপ্লে টো দুটা টাইপৰ থাকে, এটা তিনটা থাকে নেকি, এটা। কাৰ্ভ ডছপ্লে থাকে, এটা ফ্লেট থাকে, এটা কোৱাদ কাৰ্ভ থাকে। এটা সেইটো ল'লে মোৰ কাৰণে সুবিধাজনক হ'ব বাৰু এনেই।
তুমি, তুমি চোৱা দেই, তুমি তুমি যেনেবা কাৰ্ভ ডিচ প্লে ললা হা। আৰু কাৰ্বিজ। ডিচপ্লে তোমাৰ টেম্পাৰটো বেলেগ কিবা ইউ ভিৰ ৰেৰ টেম্পাৰ লগাব লাগে, আৰু সেই। টেম্পাৰ পৰিলে ফুটি যায়। আৰু ফুটাৰ পিছত সেইটো উলিয়াবলৈ বহুত টান। সেইকাৰণে কেতিয়াবা, উম' কাৰ ডিচপ্লেটো সলকি যায়। আৰু কোৱাত। ৰ্কাভ কোৱাত, কোৱাত ৰ্কাভটো একেই মানে অলপ।
অ অ অ সেইটো চাৰিওফালে ৰ্কাভ থাকে যে সেইটোতো আৰু সাৱধান হব লাগিব ন। চলাবলৈ হ'লে, তেতিয়াহ'লে মই ফ্লেট ডিছপ্লেকে ল'ম আৰু। কাৰ্ফ দেখিবলৈ ভাল লাগে ন, ফোনটো কিবা প্ৰিমিয়াম টাইপৰ লাগে অলপ।
কিন্তু প্ৰিমিয়াম লাগিলেও তোমাৰ চাবাচোন দামী দামী প্ৰি প্ৰিমিয়াম প্ৰিমিয়াম পল বিলাকৰ কাফ কাৰ্ফ নাথাকে ন
অ মানে মিডৰেঞ্জৰ কাৰণে সেটো অকমান প্ৰিমিয়াম হয় আৰু অলপ প্ৰেক্টিকেল টি চাবলৈ গ'লে ফ্লেট ডিচপেট ডিপ্লেটোৱে অলপ মানে ভাল হয় আৰু
অ, হয় অ।
আচ্ছা, তোমাৰ ৰেম আৰু ষ্ট'ৰেজ কিমান লৈছিলা মোবাইলত
অ, মই মানে ভুল কৰিলো মানে মই প্ৰথমতে এইট জিবি আৰু ওৱান টুৱেণ্টি এইট লৈ দিলোঁ সেইকাৰণে এতিয়াও ষ্ট'ৰেজৰ প্ৰব্লেম আছে, বাকী ফোনটো ভালেই
হয় নিকি মই তেতিয়াহলে টু এইট টু ফিফটিচিক্স জিবি টোকে ল'ব লাগিব
অঁ হয় হয় তুমি টু ফিফটিছিস্ক টু ফিফটি ছিক্স জিবিটো ল'বা
অ আজিকালি মোবাইল আকৌ বেলেগত ষ্ট'ৰেজতটো বেছি খাই ন, আকৌ এতিয়া কম ষ্ট'ৰেজৰ মোবাইলত তেনেকে অৰ্ডাছ কিবা কিবি এইবিলাক ষ্টিষ্টেমত ষ্টৰেজটো কমকে খায়
উম, সেইটো হয় বাৰু
আপডেটবিলাক আহি থাকিলেও আকৌ ষ্ট'ৰেজবিলাক গৈ থাকে
অ, ষ্ট'ৰেজ বিলাক গৈ থাকে আৰু কিবা এপ অপ্টিমাইজ আজিকালি কৰিব লাগে তোমাৰ প্ৰত্যেক আপডেট দিয়াৰ পাছত
হয়, হয়, হয়, এতিয়া মই তেতিয়া তুমি কোৱাচোন এতিয়া ফোন দুটামানৰ নাম
অ, তুমি নাথিঙৰ ল'ব পাৰা তাৰপিছত তুমি চেমচ চেঙৰ ল'ব পাৰা
অ, চেমচাঙৰ ল'লে মই এই মানে যোনকেইটা এছ চিৰিজৰ ফোন সেইকেইটা ভাল বুলি শুনিছিলো বাক সিকিটা ইমান ভাল বুলি শুনা নাই
ইমান ভাল নহয় বাকী কিটা নাথিঙৰ কিন্তু অ ভাল অ নাথিঙ আৰু নাথিঙৰটো ভাল
কিন্তু অকমান দামটো বেছি বুলি শুনিছিলো
অকমান দামটো বেছি এতিয়া তোমাৰ এতিয়া লাগে যদি অফলাইন মাৰ্কেটত অ, মানে পুৰণাহে পাবা নতুন কিতা ল'বা তুমি বুইছানে পুৰণা মানে দুবছৰ আগ